হেল্ল'
ত
আছো ঘৰতে ঘৰতে আছো এ ভাত বনাম ভাল আ চব
ভাত বনাব লৈছা মই সেই স্কুলৰ পৰা আহিছো এতিয়া আহিলো অ এ আজি ঈদৰ কাৰণে একেবাৰে ল'ৰা ছোৱালী নাই নায়ে মানে
আহ
ঈদ গৈছেহে যে সিহঁতৰ সেইটো কাৰণে যে হানড্ৰেড পাৰ্চেন্ট ল'ৰা -ছো মানে প্ৰেজেন্ট হ'বই লাগিব আজি যেনে নে কে ন আচলতে হে গাৰ্জেনক ঘয়ে ঘয়ে গৈ ৰিকুৱেষ্ট কৰিছোঁ সিহঁতক তাৰপিছতে হে ল'ৰা ছোৱালীখিনি পঠাই দিছে বাৰু টা লৈকে ৰাখিছো বাৰটা বজাত সেয়া ভাতটো খুৱাই পেলাই সিহঁতক চুটি দি আহি আমিও ধৰি লোৱা চিয়া চিছ খ হয় দিয়া কালাচ নহ'লে আমিনো স্কুলত কি
ষ্কুলাৰ লা চালেন। ল'ৰা ছোৱালী নহলেও হেৰি। মাতি আনিবগে লাগিব।
অ ইউনিফৰ্ম পিন্ধাই পিন্ধ এতিয়া মানে কি হৈছে ল'ৰা ছোৱালী মানে আমাৰ ডিষ্ট্ৰিকত মানে বহুত মানে প্ৰেজেন্টটো কম স্কুল নাযায়ে প্ৰায়ভাগ ল'ৰা ছোৱালী।
অ। তাৰপিছত।
তই ষ্টেটৰ পৰা তেওঁলোকক কৈ থাক অ ডিচি হওক এডিচি হ‌ওক মিটিংখন হোৱা। কাৰণে মানে আজি যেনেকে নহওক লৰা ছোৱালী হানড্ৰেড পাৰ্চেন্ট নহলেও ম এনেতো।
উম।
হান্ডতপাৰ্চেন্তয়ে প্ৰেছেণ্ট। থাকিব। লাগিব কিন্তু যদিও অকণমান কম হয়।
হুম হেল্ল।
আপুনি যদি ফুৰিব যোৱা নাই, সেই ল'ৰা ছোৱালীখিনি মানে আহক মানে আৰু হয় যেনেকেই নহওক মানে। কৈছে আহিবলৈ কোৱা আৰু। তাৰপিছত সেইকাৰণে আমি মই আকৌ আমাৰ চকীদাৰ দাদাইকে বাইকতে উঠি দুইটাই
উম।
গৈ কৈছো সিহঁতক তাৰপিছত পঠাই দিছে প্ৰাৰ্থনা প্ৰাৰ্থনা, এতেন্ডেছ দি ভাত অলপ টাইম ক্লাছ কৰি ভাতটো বনাই খোৱাই পেলাই পঠাইছো সিহঁতক কাৰণ কালি গৈছেহে ন।
অহ।
দিলেও নহব সিহঁতক ছুটি এনেকে দি পেলাই আৰু এতিয়া ঘৰৰ গুচি
নহয় সেয়া ঈদৰ বন্ধ বুলি। জানে হয় ঈদৰ বন্ধ বুলি জানে।
কিয়?
উম নহয় ঈদৰ বন্ধ বুলি জানে। হয় তেওঁ আকৌ ল'ৰা ছোৱালীবোৰ কিয় আহিব লাগে? আজি। আজিয়ে যে ইমান তান কৈছে উম।
ল'ৰা ছোৱালী নাছিলেই স্কুলত তো ল'ৰা ছোৱালীবিলাক যিহেতু অহা নাই। আমাৰ ত মানে ই পাৰ্চেট টেজটো বহুত কম মানে আমাৰ সেইটো কাৰণোনে এতিয়া ধৰাক যদি ওপৰ পৰাানটো ষ্টুডেন্টক কবই লাগিব ন ছাত্ৰ ছাত্ৰীসকলক সেয়া আৰু। এতিয়া সে মাটি কৰিব হ'ল ও মানে ল'ৰা ছোৱালীক হেলল দিব লাগিব। এদিনহে বন্ধ। স্কুল বন্ধ দিনহে দিছে ইমান দিনটো দিয়া নাই ন এতিয়া
উ কহয় সিহঁত আকৌ নাহিব পায় হয় ল'ৰা ছোৱালী বিহু যোৱাৰ পিছত কতনো পিছদিনা আহিব মন জায়গৈ বোলো।
অ সেইটোৱে উম।
অ ইমান খাহ কৰি দিছে যে একেদিনাই উ
আমি এতিয়া হেৰি নকাওঁ কি সিহঁতৰ বিহ দয় লাগিব তেতিয়া ডিষ্ট্ৰিকেও আমাক হেঁচা দিব ন কৰিবই লাগে। লাগিব সেই তেওঁলোক আৰু কাম কৰিলেতো তুমি সেইখিনি পাব পাবাই আৰু ন
উম।
কৈছা যেতিয়া
অ মাতি হলেও লৈ আহিবগৈ লাগিব। মই এ ভাত বনাবলৈ আহিছোঁ আৰু বনাব পালা
কি বনাইছা?
বনাব পাৰা নাই, কি বনাও এতিয়া মৰিচা কেইদালমান কাটি থৈছো তাকে। বোলো চ' চৰি বনাওঁ নেকি আ' কি কওঁ এতিয়া? অঁ, সৰিয়ঁহ নিদো, মছলা দিয়ে বনাম নেকি।
পিচি লৈ ন সৰিয়হ দেৱ সৰিয়ঁহ বেছি ভালে খাবলৈ মিঠা মিঠা হৈ যায়।
সৰিয়ঁহ দি।
সৰিয়ঁহ দি মিঠা মিঠা হৈ যে মই এনেও মিঠা ন'। ঘৰত হোৱা যে, ত' সৰিয়ঁহটো দিলে বহুত ধুনীয়া হ'ব খাব। অলপ কাজু দুটা অকমানো দি দিব লাগে, পেষ্টটো বনাই লৈ তেতিয়া সৰিয়ঁহৰ তিতাটো নাথাকে আৰু মিঠা হৈ যায় একেবাৰে।
অঁ। বগা সৰিয়ঁহ এনেও ইমান তিতা টা ন হাঁ।
বা নহয় বগা।
বগা সৰিয়ঁহতো তিতা নহয় বাৰু, অ'।
তাকে, অঁ। কাটি থোৱাচোন, দুজ লগা গুচাই কৰি াওঁগ বোলো। গুচাই কৰি লওঁগৈ এতিয়া, বনাবলৈ, তাৰপাছত, তই ফোন কৰিলি আহ মাছ নাই, এতিয়া ঈদ গৈছে, ঈদ গৈছে, ক'ত মাছ আনে। হেইয়া নানে নহয়, এই দুদিন নাই।
বিলাকৰ ঈদ গৈছে আওঁ।
অ এই দুদিন বেপাৰি নাহে আৰু।
এনেদৰে ডেইলি আহে ন। এতিয়া এতিয়া নাহে আৰু দুদিনমান আও।
অ দুদিনমান নাহে আৰু। উম আজি যিডাল ৰ'দ দিছে।
আৰু দু দিনমান এনেকে যদি ৰ'দ দিয়ে মানে হেৰি, ৰাতিপুৱা স্কুলহে হ'ব আৰু। আৰু দুদিনমান বোলো যদি এনেকুৱা ৰ'দ দিয়ে, ৰাতি তিপুৱা স্কুল, স্কুল হ'ব আৰু অৰ্ডাৰ দিব আৰু ৰাতিপুৱা স্কুল। অ ৰাতিপুৱা স্কুল দিব আৰু দুদিন মান হ'লে। এ
উম। মে' জুন এইটো জুন মাহ। জুলাই মাহতহে গৰম বন্ধ হ'ব ন। ৰাতিপুৱাই দিব চাগে। বেছি গৰম হৈ গলেগৈ,
যদি এনেকে যদি ৰ'দ দিয়ে, এ তেনেহলে আৰু দুদিনমান পিছত, ছত আৰু ৰাতিপুৱা স্কুল বোৰ আৰু, তেতিয়া ৰাতিপুৱা ৰাতিপুৱা যাব লাগিব আৰু স্কুললৈ, কাৰণ নহ'লে বহুত গৰম হৈ যায় ন দুটা বজালৈকে।
উম, সোনকালে উঠি যাব লাগিব তেতিয় তিয়া আকৌ। এ ৰাতিপুৱা হ'লে ভালেহে ৰাতিপুৱাতে যাই পেলাই, ৰাতিপুৱাতে যাই আকৌ দু পৰিয়ালে পোৱাহিয়ে যায়।
পোৱাহি যায়। সোনকালে আহিব পাৰো আৰু তেতিয়া, অ ভালে দিনটো পোৱা যায় আৰু কিবা কাম কৰিম বুলি, কলে, কিন্তু কাম কৰিব পাৰি।
উম ত। ত‌ই চাছো চৰ্দি লাগিলে নেকি?
অ, ৰ'দ দিছে মোৰ আকৌ চৰ্দিহে লাগিছে। আহ ৰ'দ দিলে চৰ্দিহে লাগে বেছি গা ধুই থকা যাই যে সেইটো কাৰণে হাতীয়ে আহি মূৰত দিলে এলাৰ্জি টাইপ মানে কি হয় ধুলিবলাক হেৰি হয় যে উৰি থাকে যে লাগে আৰু সে চৰ্দি হৈ যায়
অ
এলাৰ্জি টাইপৰ
উম উম উম
তাকে বহুত গমৰ আজি
ভাল ব তেবাই বনাই গলে নে কি
নাই ৰাতিপুৱা চাহ বনাই বোলে বিস্কুটে চাহেহে খাই গ'লোঁ এতিয়াহে আহি পেলাই ভাত বনাই পেলাই খাব লাগিব এতিয়া যাওঁতে ভাত খাবলৈ মন নাযায় যায় নহয় ইমান সোনকালে হয় আঠটা বজাতে ভোগ নালাগে যে সেইটো কাৰণে
উম
খালো এনে তাতে তাৰপছত এয়া হেৰি গাৰ্জেনটে গাখীৰ গাখীৰ দিলে গা লগা নাই অলপ পিছত ভাত বনাই পেলাই
অ উম
তাতে তেছাকৌ স্কুলতো চাহ বনাইছিল ন খাল ইমান গৰম চাহ খাব মন নাযায়
দৈ গাখীৰ দিছে নে এয়া গাখীৰ দিছে
এয়াা গাখীৰ চে ঘৰতে গৰু আছিলে যে সেয়া গাখীৰ পিছে তাকেই দিলে আৰু একাপ একাপ দিলে গাখীৰ গাখীৰ সেয়া গাখীৰ খালোঁ ইমান বস্তু দি চে কিবা কিবি একগালমান নাই বস্তু দি চে কিবা কিবি মই নাই শন নাই ইমান খাবলৈ মনে যোৱা নাছিল ইমান গৰ় মৰম তাৰিছতে গৰম গৰম গাখীৰ দিছিলে আৰু গাখীৰ খিনিকে ললো আৰু তাৰ আছিলে এ চাহ খুৱাইে নহল ষ্টুডেন্ট মাতি গুচি গলো আৰু চাহ নাখা খালঁোইদউহতে খালে আৰু চবে মই আৰু আমাৰ চকীদা দাদা খোৱাৱেই নহ'ল দুইটা দেহি ল'ৰা ছোৱালী বিচাৰি ফুৰোতে গ'ল আমাৰ আজি
অ ঘ পা লৈ লৈ আহিছো গৈ উম
অ তাকো কিবা এটা দিব লাগিব বাইকখনত তেল অলপ দিব ধ কষ্ট কৰি খ আমাৰ লগতে কাইলৈ গলে দি দিম আৰু কাইলৈও শনিবাৰ হ'ল বুলি দেওবাৰ আকৌ সোমবাৰে বন্ধয়ে নহয় সোমবাৰলৈ মাধৱদেৱৰ জন্ম উৎসৱ কাৰণে বন্ধ দুদিন বন্ধ পাম আৰু একেলগত
অ দে বাই সম বাই দেবা
অ দেওবাৰ সোমাই কাইি সনিবা সেয়া আৰু হয় দোগানে ধুনীয়াাক ধৰি লওক দুদিন আৰু এইফালে হাফ পাই যাম আৰু তেতিয়া মং্গলবাৰ ল'ৰাোৱালী খিনও আহিব ঈদটো গুচি যাব যেতিয়া মঙলবাৰ পৰা ল'ৰা ছোৱালী আহিব আৰু ধুনীয়াকৈ স্কুল স্কুলো হ'ব আৰু ধুনীয়াকে
স্কুলত যেতিয়া ফুলকে কৰিব পাৰিবা
দিয়া তুমিও ভাব না নহলে ন দিয়া অ ভাব দিয়া
আহ